অ! শুনিছা বোলো?
হেল্ল'! অঁ শুনিছোঁ-শুনিছোঁ।
অহ! তাকে কি কৰিছিলে বোলো? হয়, কি কৰিছিলা বোলো?
কি খবৰ বোলো
অ আছোঁ আছোঁ ভালে ভালে হয় তাকে তোমাৰ কি কৰি আছিলা বোলো
কি এ এনেই আছোঁ গৰমতে
হয় অ তাকেতো গৰম বৃদ্ধি পাইছে কিন্তু হয় হয় হয় এ গৰমৰ কাৰণে অ মানে শুবও নোৱাৰো কৰিবও নোৱাৰো তেনে থাকিব লগা হয়, হয় বাৰু। এই আজি এটা আলোচনা কৰোঁ বলা, এই সংবাদ মাধ্যমৰ ওপৰত মানে কেনেকুৱা হ'ব? সংবাদ মাধ্যম অঁ
সংবাদ মাধ্যম মানে হেৰি তোমাৰ সামাজিক মাধ্যম।
অ হয় হয় তাকেতো ভুল হ'ল বাৰু। এই সামাজিক মাধ্যমৰ ওপ মানে কেনেকুৱা হ'ব ভাল হ'ব।
বেয়া নহয় নহয় চচিয়েল মিডিয়া।
অ হয় হয় ইংৰাজীত ছচিয়েল মিডিয়া অসমীয়াত সামাজিক মাধ্যম যিহেঁতু মানে অতি জনাজত এইবোৰৰ কাৰণে আজিকালি।
হয় হয়।
সকলো ক্ষেত্ৰতে হওঁক। আজিকালি সামাজিক মাধ্যম মানে ইমান মানে এই আৰু ওপৰত উঠি আছে। মানে
হয়
এইটো এটা সে আৰু তোমাৰ কেনেকুৱা লাগে মানে সামাজিক মাধ্যম ভালনে বেয়া?
এ ভালে মানে ভালো লাগে মানে ভালে লাগে আৰু অলপ মানে সেনেকে নাথাকে থাকোঁ আৰু তোমাৰ অলপ নিজেও সোমাই মানে লগৰ বন্ধুৰ লগতো সোমাই দিওঁ এনি টাইম আৰু সামাজিক মাধ্যমত নাথাকো আৰু মানে তুমি বাৰু ঠিকে কৈছা একেবাৰে হেৰি কৈছা আজিকালি দেখোন চবেই ফেচবুক ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছপ ইউটিউব এই এইবিলাকৰ ব্যৱহাৰ কৰি থাকে দেখোন
অ এইবোৰ মাধ্যমত মানে আজিকালি ফেচবুক আদি হওঁক ইনষ্টাগ্ৰাম হোৱাটছএপ সকলো মানে কাম কাজ এৰিফালে মানে আজিকালি হেৰী এনেকুৱাই দেখা হৈছে এতিয়া মানে সকলোতে ইয়াতে ব্যস্ত যে দেখা হৈছে। হয় হয়
মোবাইলত বেছি সময় বেছি সময় দিয়ে এতিয়া।
উম প্ৰথম কথা মানে মানুহে পৰিয়ালত সময় নিদিয়ে। এই সময় নিদিয়া ফলত মানে কি মানে নিজৰ সেই হেৰিটো বেয়া হৈ থাকে। সকলোৰে মাজত মানে মিলা প্ৰীতিটো মানে কমি যায় তাৰে মাজত মানে কি
হয় হয়
সমস্যা খেতি হয় এই তাৰে কাৰণে মানে কি সামাজিক মাধ্যমটো মানে কি হয় সেইয়া আৰু
অ মানে হয় সামাজিক মাধ্যমৰ বহুত অসুবিধাও আছে আমি মানে দূৰত থকা বন্ধু বান্ধৱৰ আত্মীয় সৈতে সহযোগ মানে অসুবিধা বিধাও আছে।
সুবিধ, সুবিধ, আছে হয় হয়, সেইটো হয় কিন্তু। ভাল কথা কৈছা, মানে আজিকালি অ, মানে দূৰৰ কিছু পুৰণি বন্ধু মানে, ফেচবুক আদি ইনষ্টাগ্ৰাম আদি দেখা পালে মানে কি, তেওঁলোকক মানে মেছেজ কৰি মানে খা-খবৰটো দিব পাৰি, পিছত মানে কি ফোন কৰিব কেতিয়াবা নম্বৰ-চম্বৰ নাথাকিলেও তেনেকে মানে কি নিজৰ, খা-খবৰটো লৈ থাকিব পাৰি, কিন্তু।
হয়, হয়, হয়, হয়, মানে সহজতে মান, কৰা যায় আৰু।
উম, সেইটো কিন্তু ভাল মানে এটা ভাল হয়, তাৰে বিষয়ে। সামাজিক মাধ্যমৰ বিষয়ে আৰু হয়।
যোগ হয়, যোগাযোগে নহয় তোমাৰ। যোগাযোগে নহয়, কিছু ক্ষেত্ৰত মানে শিক্ষাৰো মানে গুৰুত্ব আছে, এই মানে ইউটিউবত বহু মানে শি শিক্ষামূলক ভিডিঅ, অনলাইন ক্লাছ বা নতুন এইবিলাক শিকিব পাৰি।
নিশ্চয় ঠিক কথা কৈছা মানে, কৰোণাৰ পিছৰ পৰা যিটো আমাৰ সময় আহিল ঘৰত থকা, এনেই থকা তাৰে, হলত মানে কিছু ল'ৰা-ছোৱালী মানে কি ই, পঢ়াৰ পুৰা দূৰত থাকিব লগা হৈছিল। শিক্ষাৰ অনুষ্ঠান পৰা, কিন্তু তাৰে মাজত এই সামাজিক মাধ্যমৰ যোনবোৰ মানে ইউটিউবত যোনটো জৰি়য়তে, যোনবোৰ সমূহ ভিডিঅ, সমূহ পোৱা যায় পঢ়াৰ ক্ষেত্ৰতে হ'ওক মানে বহুত উপকাৰিতা হৈছে, তুমি কি ভাবা?
অ, এই এইটোৱে আৰু ভালেই হৈছে, এইটো মানে তুমি কোৱাদৰেত, ভাল হৈছে। তেনেকুৱাই হৈছে মানে আৰু মানে মই এটা কথা মানে, ভাবিছো মানে এই ব্যৱহাৰ ব্যৱসায়ী সকলৰো মানে, এই ক্ষুদ্ৰ ব্যৱসায়ীসকল।
হয়, হয়, হয়।
নিজৰ সামগ্ৰী অনলাইনত প্ৰচাৰ কৰি ভাল উপাৰ্জন কৰিব পাৰে মানেৎ
নিশ্চয, নিশ্চয় ভাল কথা কৈছা, মানে আজিকালি যিহেতু এই অসমৰ যিটো জনাজাত আমাৰ, বাহ খান্দা, হালবোৱা এই হাল বোৱা, সেইবোৰ মানে কাপোৰ আদি মানে নিজৰ যদি এখন মানুহ যদি মাধ্যমৰ ওপৰত দেখুৱাব পৰে, এইবোৰ মানে কি ভাল এ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰি কিন্তু, প্ৰচাৰ কৰিব পাৰি, উপাৰ্জন কৰিব পাৰি ভাল এটা বহুত ভাল এইটো কথা মানে, কি আৰু মানুহে কিছুমানে যদি, এনেই থাকিব। থাকে, এইবোৰ ক্ষেত্ৰত মানে ভাল।
সেই সুবিধা হ'লে, হৈ অসম সামাজিক মাধ্যমত।
মানে ইয়াৰ অসুবিধা বহুত আছে কিন্তু, অসুবিধাৰ বিষয়ে কিবা ক'বা নেকি তুমি?
অ, ঠিক কথা কৈছে, অসুবিধাও যিহেতু আমাৰ ভাল বেয়া সকলো ক্ষেত্ৰতে থাকে। এইটোৰ ক্ষেত্ৰতো আছে, সামাজিক মাধ্যমত যিহেতু, অসুবিধা কথা ক'লে কি আজিকালি মানে কি সৰু ল'ৰা, ছোৱালী নৱপ্ৰজন্ম এইবিলাক মানে ইয়াতে ব্যস্ত থকা দেখা, দেখা দেখা যায়, পিছত মানে এই পঢ়াৰ ক্ষেত্ৰত মানে অতি কমি গৈছে। তে, সেইবোৰ সময়ৰ পৰা। মানে এই ৰিলসমূহ, ভিডিঅ, সমূহ মানে এনে মানে কিছুু, বস্তু মনে এনেই সময় নষ্ট কৰা ভিডিঅ, সমূহ খাই থাকে, নিজৰো সময় ক্ষতি হয় আৰু নিজৰ চকুৰো মানে বি ক্ষতি হয়, সেইবোৰ কাৰণে, সেতু দোৰে থাকে মোবাইলৰ।
তুমি ঠিকে কৈছা মানে এই, কিছু কিছু বহু লোকে মানে ঘণ্টাৰ পিছত, ঘন্টা ৰেল বা ভিডিঅ'বোৰ চাই থাকে সময় নষ্ট হৈ কৰে, ইয়াৰ ফলত মানে তু ইয়াৰ ফলত মানে পঢ়া, শুনা আৰু কাম কাজ আৰু স্বাস্থ্য
অঁ, স্বাস্থ্যৰ ওপৰত মানে বিৰাট এটা চাপ পৰে।
ৰাতি দেৰিলৈকে মোবাইল ব্যৱহাৰ কৰিলে মানে, টোপনিৰ সমস্যাও হয়।
অঁ, টোপনি যিহেতু সাত ঘণ্টা বা আঠ ঘণ্টা শুব লাগে। তেওঁলোকে মানে কি আৰু এই মোবাইলত গে গেম চেমুমো খেলি থাকে, মানে বহুত দেৰিকে উঠে, দেৰিকে উঠাৰ ফলত মানে পঢ়া ক্ষতি হয়। কলৰ বিদ্যালয়লৈ যাব, এ মহাবিদ্যালয়লৈ যাব ক্ষতি হয়। এইবোৰৰ কাৰণে মানে কি নানা সমস্যা হৈ কিন্তু, এইবোৰ মানে কি হয় হয়।
আগতে সমস্যা আছে মানে মইটো মই হেৰি, হেৰি কৰি। আছো। মানে কিছুমান এই চচিয়েল মিডিয়াত মানে সামাজিক মাধ্যমত ভুৱা খবৰবোৰ।
অ।
মানুহক সত্যতা পৰীক্ষা নকৰে মানে খবৰবোৰ শ্বেয়াৰ কৰে যাৰ ফলত বৃ
অঁ, হয় হয় হয় মই লক্ষ্য কৰিছো কিন্তু, ভাল কথা এটা ক'লা। তাকে মই মানে কিছু সময় আগৰ মানে কথা হয় এইটো মানে কি কোনবাৰ এজন মানে অভিনেতা এজন ঢুকোৱা বুলি শুনিছিলো, কিন্তু তাৰপিছত গ'ম পালো মানে সামাজিক মাধ্যমত মানে এইটো এনেই ভুৱা খবৰ আহিছিল। ত'ত মানে অভিনেতাজন সুস্থ হব'ল হৈ আছে, সেইবোৰ মানে খৰচা কৰিব সেনেকে নালাগে।
হয় হয়, মানে তৎক্ষণাতেই শ্বেয়াৰ কৰি দিয়ে মানে খবৰবোৰ শ্বেয়াৰ কৰি দিয়ে।
হয় হয় হয়।
চবৰে মানে নাচায় বস্তুবিলাক। কিছুমান তোমাৰ ভো ভুৱা ভুৱা নিউজ বিলাক মানে সেনেকে দিয়ে তোমাৰ। মানে যাৰ ফলত মানে এই বিভ্ৰান্তিত সৃষ্টি হয় মানে অলপ। হেৰি হয় তোমাৰ, মানুহৰ মাজত হাহাকাৰ লাগি যায়।
ঠিক কথা, সেইকাৰণে মানে। আৰু কিছুমান মানে ৰাস্তাটোত কিছুমান মানে কি হৈ গ'ল দুৰ্ঘটনা নহ'লে দে খাব বা মানুহে মানে মোবাইলটো ওলাই পেলাই, সাজিক মাধ্যমত মানে ভিডিঅ কৰিবলৈ তুলে।
হয় হয় হয়।
মানে মানুহ বিলাকে সহায় কৰিব সহায়ৰ হাত, আগবাঢ়িছিল হাত আগবঢ়ছিল, আজিকালি মানে কি আৰু ভিডিঅটো খুলি পানে ভিডিঅ' বনাবলৈ আৰম্ভ কৰে, সেইবোৰ আশাত ক্ষেত্ৰত মানে কি ক'বা কোৱাচোন?
কোনটো কথা, বুজি পাইছোঁ।
সকলো ৰাজপথত যিহেতু মানুহে এনেকে ভিডিঅ' বনাই।
হয় হয় হয়, অঁ নালাগে নালাগে। কিছুমান বস্তু কৰিব নালাগে, মানে সেইবিলাক কিছুমান নিজৰ মানে হেৰিও থাকে তোমাৰ অ সুৰক্ষিত মানে তোমাৰ ছেফটিৰ কথাও থাকে যি
হয় হয় হয়।
যি যি টি যি টি ভিডিঅ' বনাই কিন্তু শ্বেয়াৰ কৰি দিব নালাগে। মানে এইবিলাক এ আৰু তোমাৰ মানে কিছুমান সুৰক্ষিত মানে এ অচিনাকি লোকৰ লগত ব্যক্তিগত তামানে চচিয়েল মিডিয়াত চিনাকি হোৱা তোমাৰ।
ব্যক্তিগত তথ্যও মানে কেতিয়াবা হয় কয় ন, হয় হয়।
ব্যক্তিৰ লগৰ লগত তাৰমানে অ সামাজিক মাধ্যমত তৎক্ষণাত চিনা কি হ'ব নালাগে মানে। হয় হয় কিছুমান বস্তু মানে হেৰি হৈ যায়
অ সামাজিক মাধ্যমত মানে কি এই বেংকৰ সমূহ এইবিলাক মানে একাউন্ট নাম্বৰসমূহ ক'তো দিব নালাগে য'ত মানে কি এই চাইবাৰ সমূহৰ পৰা মানে এইবিলাক মানে বহুত মানে ক্ষতি হয় বেংকৰ সমূহ সকলো উলিয়াই নিয়ে টকা পইচা
হয়
এনেকা মানে কি মানুহে নিজে মানে জগৰীয়া এইবোৰৰ কাৰণে
হয় হয় মানে কিছুমান তোমাৰ হয় কিছুমান বস্তু তোমাৰ এই আমাৰ যি মেছেজ বিলাকত আহে ভূৱা ফ্ৰড মেছেজ বিলাক তাত যি ক্লিক ক্লিক কৰিব লিংকত ক্লিক কৰিব দিয়ে মানে ক্লিক কৰি কিবা পাছৱৰ্ড ভৰাই কিনে তেওঁলোকে যি বেলেগৰ পইচা ওলাই লৈ যায়
হয় হয় হয় এইটো মানে কি বিশেষকে মানে বৃদ্ধ মানুহৰ লগত মানে বেছিকৈ হয়
হয় হয় হয়
মানে বয়সস্থ মানুহৰ লগত মানে মোবাইলতো তেওঁলোকে একো ইমান বিশেষ নাজানেও মানে এনে তাতে ক্লিক কৰি দিয়ে এইটিপি পেলাই মানে কি হয়
অ মানে হয় কোৱা
অ সেইয়েটো বেংকৰ সমূহৰ পৰা মানে টকা নি পেলাই তেওঁলোকে মানে ৱাৰ্ডাৰ সৃষ্টি হয় আৰু সেনেকুৱা কাৰণে
হয় হয় আৰু মানে বহু যুৱক যুৱতী তোমাৰ ছচিয়েল সামাজিক মাধ্যমৰ বাবে মানসিক চাপতো ভোগে মানে
উম উম নিশ্চয় নিশ্চয় এইবোৰৰ কাৰণে মানে মানসিক চাপ প্ৰথমতে সেইবিলাক হয় নিজৰ পঢ়া শুনাও ক্ষতি কৰে নিজৰ মানে এই শৰীৰৰো ক্ষতি কৰে সেইকাৰণে মানে কি ইংৰাজীত এটা শব্দ নহয় মানে কি এই ডিপ্ৰেশচন হোৱা বুলি কয় যে মানসিক চাপ সেইবিলাক মানে অ সেইবিলাকৰ ফলত মানে বেছি হয়
হয় আৰু তোমাক এটা মই প্ৰশ্ন কৰিম বুলি ভাবিছো মানে তুমি সামাজিক মাধ্যমটো কিমান সময় ব্যৱহাৰ কৰা দিনত মানে
নাই নাই আজি আগতে যিহেতু কৰোণা হোৱাৰ পিছত মানে মই অধিক মানে ব্যৱ এই মানে সামাজিক মাধ্যমত মানে বহুত ব্যস্ত হৈ গৈছিলোঁ কিন্তু তাত তাৰোপৰি মানে কি মই সময় যোৱাৰ লগে লগে সময় বগাৰৰ লগে লগে মানে তাৰে মূল্যটো বুজিলো মই পঢ়াৰ মূল্য বা কামৰ মূল্যটো বুজি মই ইয়াৰ পৰা মানে অলপমান দূৰত থকাই হৈছো আজিকালি মানে এই আৰু এ দৰকাৰী দৰকাৰী বস্তু বিলাক মানে চাও মই কেতিয়াবা বাকী কিন্তু কিন্তু ই এনেই অবাবত সময় নষ্ট কৰা মই নকৰো কিন্তু তাৰে বাবে এনেকুৱাই মানে পদক্ষেপ এটা মই সকলোৱে ল'ব লাগে মোৰ নিচিনা
হয় হয় হয় মানে ভালতো শিকিব লাগে বেয়াটো মানে হেৰি কৰিব লাগে
নিশ্চয় নিশ্চয় সামাজিক মাধ্যম কেতিয়াও কাৰ বেয়াকৈ ওলোৱা নাছিল নহয় ভালৰ কাৰণে ওলাইছিল কিন্তু মানুহে ইয়াক বেয়া কৰে সেইকাৰণে মানুহে মানে কি আৰু
নহয় মানে সামাজিক মাধ্যম এটা হেৰি দাস দাস নহয় সেই আমাক সহায়ে হ'ব লাগে
ঠিকে ঠিক ঠিকে ঠিক আছে তেনেহ'লে বন্ধু আজি ভাল লাগিল কথা পাতি অ তাকে বাৰু পুনৰ এদিন পুনৰ এদিন কথা পাতিম বাৰু ঠিক আছে বাৰু অ